হেল্ল' হেল্ল' অ শুনিছে?
অঁ হেল্ল' সেই সেইফালে কথা অঁ
ভালনে?
ভাল অঁ ভালনে বোলো?
কেলে বাৰু
অ শুনিছোঁ শুনিছোঁ।
কি কৰিছা বুলো? অ' ভালে আছো দিয়া আছো কি কৰিছা তুমি?
এ আছো, আজি নেটৱৰ্কটো ভাল নহয়।
আজি বহুত বেয়া ন, ময়ো ইয়াত প্ৰব্লেম পাই আছোঁ দেখোন আজি।
আহ'। মোৰ ইয়াত প্ৰব্লেম
উম' বৰ দিগদাৰ কোনোবা দিনাখন।
হয়, এই নেটৱৰ্কটো মানে মানে হেৰি বৰষুণ চৰষুণ দি থাকিলে অকণমান বেয়া হয়।
বেয়া হয়', সেইটো কাৰনে এইকেইদিন একেলগে বতৰ দিলে নহয় আমাৰ ইয়াটো।
অঁ।
সেইটো কাৰণে নেকি, মই আকৌ ভাবিছো জিঅ'টো আজিকালি কিয়া বেয়া হোৱা হ'ল।
নহয় নহয়, সেইটো মাজে মাজে দিগদাৰ দিয়ে বাৰু কিছু কিছু জেগাত। অহ'। বাকী এতিয়া ভাত পানী খাই আজৰি হ'ল চাগে শুবৰে লৈছিলে নেকি।
মানে শুবলে লোৱা নাই ধৰা।
অহ
মই ভাতটো খাই পেলাই অকমান এ এনেই ইফাল সিফাল কৰো। মই কিবা বীজ বিলাক চিজিল কৰো ৰাতি মানে তেনেকে খেলেং খেপেং হৈ থাকিলে ভাল নাপাও মই। খেচেং মেচং হৈ থাকিলে।
অহ
সেইটো কাৰণে। তাৰপিছতে এই ইটো সিটো কাপোৰ কানি কাপোৰ বিলাক যদি কিবা কাৰণে হেৰি হৈ থাকে সেয়া জাপো। কৰো মানে তেনেকুৱা
ভালে কৰে
উম ৰাতিপুৱা অশান্তি তেনেকে দেখিলে খেলি মেলি কৰি।
এ দিগদাৰ দিগদাৰ আৰু বাচন চাচন থাকিলেও বহুত বেয়া।
তাকে
এইবোৰ কিমান কৰি থাকিবা একেটা কামকে।
উম
সেইটো কাৰণে বাদ বাকী এনেই ঘৰত সকলোৰে ভাল
অ ভালে দিয়া ভালেই মাহঁতৰ ভাল নে তোমালোকৰ
অ ভাল ভাল ভাল
উম এই দেউতাৰ ভাল হৈছে ন
দেউতা এতিয়া ঠিকে আছে বাৰু
উম
ঠিকে আছে এতিয়া খুড়াই আপোনালোকৰ আগৰ খেতি বাতিবোৰ কৰি থাকে নহয় এতিয়া কৰি আছে নেকি ইটো সিটো
উম ইটো সিটো মানে ঘৰতে লগোৱাৰ কথা কৈছা নে নে এনেই অ সে খেতি লগাইছে বাৰু ঘৰত
অ আপোনালোকৰ আগৰ ডাঙৰ বাৰী এখন আছিলনে নহয়
আছে আছে আছে এতিয়াও আছে তাতো কিবা কিবি লগাইছে খুড়াই গম পোৱা নোপোৱা সেইটো খবৰ তোমাক দিছিলো নে নাই জানো অ নাই কোৱা ন উম
কওকচোন কি লগাইছে
আম লগাইছে কুঁহিয়াৰ লগাইছে নেমু লগাইছে
অ ভালেই কৰিছে
অ এ বাকী শাক শাক চবজি কৰিছে নাই
শাক চবজি আকৌ ইয়াতে ঘৰৰ থকা জেগাতে শাক চব চবজি অলপ সেই এই বেঙেনা এনেকে দিছে কিন্তু এটা কথা হৈছে আমাৰ ইয়াত কোমোৰাও দিছে অগণন কলি লাগে তিয়হজোপা অগণন কলি কিন্তু খাবলৈ পোৱা নাই আজিলৈকে পোক পোকৰ পৰা ইমান জাক দিয়ে মেডিচিনো আনি পেলাই সেইদিনাখন মাৰিছেহি
এতিয়া মই কথা এটা কওঁ দেই আমাৰ মাহঁতে কৰা দেখো মই
উম
দেই মানে আইতাহঁতে কৰা দেখিছিলো যেতিয়া বস্তু চস্তু নালাগে কিবা হয় তেতিয়া বুটি বাহনে কোবাই বুলি কয় শনিবাৰ মঙগলবাৰে, আৰু চাউল দিয়ে নে কি কৰে?
অহ।
সেইবোৰ কিবা নিয়ম আছে, এই নহবও পাৰে আমাৰ আই তা হঁতৰ বিশ্বাস, তথাপিও তেনেকুৱা কিবা এটা কৰে মানে।
হুহ, হুহ, হুহ।
অ', কিন্তু তেনেকে কৰিলে লাগে, এবাৰ মানে কি হ'ল? এই পিঠা আমাৰ কিনাৰৰ ঘৰখনত মানে পিঠা বনাই আছিলে। মই আকৌ এইবোৰ কথা নাজানো, মায়ে পি পিঠা বনাই আছে আৰু, মই তালৈ গৈছিলোঁ, সিহঁতৰ ঘৰলৈ আহি পেলাই, অ', আইতাই বনাই আছিলে। মই আহি পেলাই ক'লোহি মাক কি আইতাক, অ', ইহঁতৰ ঘৰ যে আইতা, পিঠাবোৰ চব ভাঙিছে। তিল পিঠা বনাই আছিলে। তেনেকে কবহে পালোঁ, আমাৰতো পিঠা নুঠা হল নহয়। এইবোৰ কিমান দূৰ কি সঁচা কথা নাজানো, কিন্তু কথাটো কৈছোঁ আৰু মই যিটো জাতি দেখিছোঁ বা জানিছোঁ দেই। তাৰপিছত আৰু এতিয়াতো পিঠা নুঠা হ'ল, নুঠা হ'ল, কি কৰিব? এতিয়া মাই পাৰি, আইতা বহিছে আইতাও পৰা নাই, মায়ে বহিছে মাও পৰা নাই। লাষ্টত গৈ পেলাই, এই যে যোনফালে যে খৰিডাল জুইত পুৰি থাকে যে
বুজিছোঁ অহ।
অ', উভতাই পেলাই আকৌ ইফালে জ্বলাই দিছে।
উ
তাৰপিছত তাৰপৰা কেইটামান ভাঙা আনি পেলাই কিবা সোমোৱাই দিছে নে জুইত, কিবা কৰোতেহে তাৰ পিছত আকৌ হৈছে। কিছুমান কথা মিছা নহয় জানে, সঁচা হয়। কিছুমান কথা সঁচাও হয় মানে, এই প্ৰমাণ পোৱা কথা এইবোৰ। সেইটোকাৰণে। বাকী আপোনালোকৰ খেতি যদি ভাল হৈছে, কেনে কেতিয়াবা কোনোবা ফালে গ'লে দি পঠিয়াব কেইটামান আকৌ।
দিম দিম, কেলে নিদিম আৰু কলমো লগা দিছে নহয়, সেয়া পুলি এতিয়া বহুতে নিবলৈ বিচা বিচাৰি আছে, কলম দিছে।
এৰ ড্ৰেগন ফুইটচ কথা কৈছিল যে, সেয়া হৈছে নেকি? ড্ৰেগন ফ্ৰুটৰ, ফ্ৰুইটছৰ কথা কৈছিলে যে, ড্ৰেগন ফ্ৰুটচ।
কিহৰ কথা? কি কৈছা?
এই যে ড্ৰেগন ফ্ৰুটছ লগাইছো বুলি কোৱা নাচি
লগাইছে, অ', লগাইছে, ফুলা নাই কিন্তু দেই। লগাইছে
অহ। খাবলৈ চাগে ভাল হ'ব। ঘৰৰ খেতি নহয়, মানুহৰ কিন্তু বহুতৰে খেতি কৰিছে সেইটো। বহুতেই সেইটো খেতি কৰিছে বোলো।
উম, বহুতেই কৰিছে, উম।
ভিডিঅ' চিডিঅ' কৰিলে কেতিয়াবা দেখা পাওঁ।
উম।
দেখিবলৈও বৰ ধুনীয়া লাগে ন', গছজোপা তেনেকুৱা বাৰু ইমান অনুমান নহয়, অকমান কাঁইটীয়াা নেকি ন'? হেল্লৌ', গছজোপা অকমান কাঁইটিয়া নিচিনা নেকি?
মানে ঠিক ইমানো নহয় এই কি বুলি কম এতিয়া এই হেৰি দেখিছানে তুমি
এই সিজ গছজোপা নিচিনা নে
অ অ মই সেই সেইটো মনত আহা মুখত আহা নাই অ মুখত অহা নাই এইটো অ প্ৰায় তেনেকুৱাই গম পাইছা নে সেই গছ জোপা নিচিনা প্ৰায় নীল
তাকে তেনেহলে ভালেই হ'ব
এ ইমান ওখলে বগাই বগাই তাকে নেলাগে যিমান ওপৰলৈ গৈ থাকিব নেলাগে বুলিহে কয় মানে মানুহে এতিয়া কি কৰি দিব মানে এনেকে ঘেৰ বনাই এনে খুটা পুতি পেলাই এনেকে ঘেৰ এটা এ মানে ঘেৰ মানে চাইকেলৰ চকা টাইপৰ এনেক ৰাউড কৰি তেনেকে দিব লাগে গম পাইছ নে সেইটো কৰা নাই এতিয়ালৈকে এনেই তিনিডাল মান হেৰি পুটি এনেকে চাইডে চাইডে তিনট মান এ কি বুলি কম এতিয়া মই এইটো এ তেনেকে মানে লাঠি নিচিনাকৈ পুতি দিছে তাৰ পিছত অকমান যেতিয়া ওখ হব ওখ হোৱা নাই নহয় ভালকে সেইটো কাৰণে
অ অ অ
হেৰি কৰিব পাৰিব আৰু
আপোনালোকৰ এতিয়া এই এটা আছে গুলপীয়া এটা আছে বগা এতে কোনজাত হয় বা লাগিলেহে গম পাব
সেইটো নাজানো মানে সুধিলে গম পালো হয় এই মই সুধিলে এ পুৰা তাৰ মানে এওঁও সেইটো সুধিব লাগে বুলি বাৰ ভাবাও নাই চাগে মানে এইটো ন আমি পুলি এই মানে দোকানৰ ওচৰতে এজন ল'ৰা আছে সেই লৰাজনৰ ঘৰত কিন্তু ফলটো খাইছিল ফলটো লাগিছিল মানে তেতিয়া এনেকে কথা
তেওঁলোকৰ ঘৰ ফলটো
হা!
অ সোৱাদ নে, সোৱাদ আছে নে?
সেইটো কিন্তু মই সোধা নাই। মই মানে এতিয়া, মানে যেতিয়া লাগিছে হেৰি কৰিছে, তেতিয়া মই এদিন ইয়াৰপৰা ক'লো যে, উম্ তেওঁকে ক'বাচোন। যদি তেওঁলোকে খাই আছে ফলটো, আ হেৰি এডাল দিবলৈ দিবা! অ তাৰপিছত আৰু, এদিন লৈ আহিলে। আনি পেলাই ৰুই দিছে। মই বোলো সুধি-পুচি আহিবা। কৈছ নাই মই গৈ পেলাই নিজে চাই আহিম দিয়া, সি কেনেকে লগাইছে মানে। তেনেকে বুলি মোক তাৰপিছতে এতিয়া মানে, যাবলৈ সময় সুবিধা পোৱা নাই। কিন্তু মই লগ কৰিলে সুধিমেই, মই গ'লে মানে কেনেকে, কি কথা, সেইবিলাক চব সুধিম আৰু। কিমান দিনৰপৰা ধৰা! উম্ উম্ লাগে। উম্, উম্। সেইটোয়ে।
সময় লাগে চাগে অকণমান।
সম্ভৱ!
কাৰণ গছজোপা অকমান ডাঙৰতহে লাগে একেবাৰে সৰুতেওতো নালাগিব ন আৰু চব বস্তু তেনেকেই ডাঙৰতে লাগিব
একেই লাগিছে সৰু কালচোৱাৰ অলপ। উম্
এতিয়া মানে উম্ আ খুৰা শুলে চাগে ন!
এ টোপনি। অলপ মই মানে এই দিনডাল ল'ৰা দোকানত বহি থকাতো মুখৰ কথা নহয় নে!
লোকৰ কথা নাই, বহি থাকিলেও কঁকাল চকাল বিষ চাগে ঠেহেৰা মাৰি যায়গে।
একেলগে বহিছিলোঁ
অ' খোৱা বোৱা এনেই টিফিন চিফিন লৈ যায় নে?
নিয়ে, নিয়ে। টিফিনত অকল নিয়ে মানে ভাত নিনিয়ে, টিফিনত ভাত নিনিয়ে।
অ'।
ধৰা কেতিয়াবা ৰুটিকে দিওঁ, কেতিয়াবা যে কৰাই গুৰিটো যে
অ' কৰাই গুৰি।
কৰাই গুৰি, দালিয়া দিওঁ বেছিভাগ মই। কৰাই গুৰি মানে সেই পৰহি খুন্দি থোৱা কাৰণে মই আজি দিছোঁ। আৰু টাইমটো যেতিয়া দেৰি হয় অলপ, তেতিয়া মই তেনেকুৱা চৰ্টকাট এটা কৰি দিওঁ, বুজা নাই, খুব কম সময়তে। খায়, খায়। নিমখ, তেল, বুট চুট, আদা লৈ পেলাই খুব ভাল পায় সেই খাই।
এ, এনেই হেৰি উ, ৰুটি চুটি নিনিয়ে ন'?
ৰুটিটো খুব কম নিয়ে, নিয়ে কিন্তু খুব কম নিয়ে মানে।
অ'।
কিন্তু চবতকে দালিয়াটো বেছি দিয়া হয়।
ভালো পায় চাগে।
দালিয়াটো ভাল নাপায়হে কিন্তু গাখীৰেৰে বনালে ভাল পায়। এ মানে কিয় ভাল নাপায়? এই নিদিবা, দিয়া নালাগে দিয়া, এনেকে থাকে, মোৰ বেয়া লাগে না আকৌ দুটা তিনটা মানৰ পৰাটো বহুত ব হেৰি হ'ব তেতিয়া কাৰণ ৰাতিপুৱা সোনকালে যায় দোকানলৈ।
অ'।
ভোক লাগে গতিকে মই জুৰ জবৰ কৰি দিয়া নিচিনাই হয়।
কিবা বেলেগ এটা বনাই দিব যোনটো খাইয়ো সন্তোষ পায়, মানে ভাল পায়।
বেলেগনো এতিয়া কি বনাম
কাৰণ মানুহটো দিনটো থকা কথা ন' ভাল বস্তু এটা নাপালে হয়তো গোটেইখিনি না খাবলৈও আছে বা কিবা এটা। আৰু ভাল নোপোৱা বস্তু খালে মানুহৰ অকণমান দিগদাৰো লাগে।
উম, উম।
সেইটো কাৰণে কৈছোঁ। চাব কেনেকে কি পাৰে ন' আৰু খাটো মানে সদায়েতো একেটা বস্তু খাবলৈ মানুহৰ এনেও, আমাৰ নিজৰে আমনি লাগেচোন।
লাগে ই আই।
ৰাতিপুৱাও কিমান টানা আজোৰা হয়। সেইটো কাৰণে।
তাৰপিছতো বহুত উৎপতে হয়। ঠিক আছে দিয়া বাৰু।
আপুনি শুৱক, আপোনোকৰ, মইও অকমান মানে মোৰ কাম কেইটামান আছে। কৰি মোৰ অকণমান দেৰি হ'ব বাৰু। উ, ঠিক আছে দিয়ক।
ঠিক আছে দিয়া উম।